হেল্লো অহ ঐ ক।
অ চাৰে এঘণ্টা আছে আৰু।
আমি হয়টো জিমৰ কথাত।
অহ জিম জিম ক।
তই ক'ত লৈছে এডমিশন জিম নক'লেচোন তেতিয়া।
অ মইজিমত এডমিছন ইয়া গলজীম গণেশগুৰি।
গণেশগুৰি।
হয় হয়।
কেইবছৰ মান হ'ল তপজিম কৰা?
তেনেকুৱা মোৰ বছৰ নহয় ছিক্স মান্থ হৈছে ছিক্স।
উ।
হয় হয় হয়।
আৰু লগত অকলে জানে আৰু কোনোবা যায় তোৰ লগত।
মইতো অকলে যিম মাৰো কোনো নাযায়। লবি না কি তইয়ো?
ময়ো ভাবি আছোঁ লয় নেকি?
ল যদি ল' ব পাৰা মোৰ চিনাকি আছে কমতে কৰাই দিম মই। তই যদি মান্থলি মান্থলি এনে মান্থলি এনে ফিফটিন হাড্ৰেড।
অহ।
তই যদি ল তেতিয়া মইতোক ওৱান থাউজেণ্ডও কৰাই দিব পাৰিম মান্থ আৰু এক এক চিচতেম থাকে।
কে নেকা হয় পেকেজ বিলাক।
পেকেট ষিষ্ঠীমান চিকচ মান ৱান ইয়েৰ।
থ্ৰী মান্থৰ কিমান হয়?
থ্ৰী মান্থৰ এনে হেৰিতো বেলেগৰ পৰা হ'লে ফাইফ থাউজেড ফাইফ হনন্দেত।
হয় গেলে মৰ ফৰ্ট থাউজেড ফাইভ হাড্ৰেতত কৰাই দিব পাৰিম।
আৰু ছিক্স মান্থৰ
ছিক্স মান্থৰ লয়টোৰ এই এইট থাউজেণ্ড ফাইভ হাণ্ড্ৰেড
তই কোনটো লৈছা পেকেত চিচতেম লৈছা নে মান্থলি দিয়া।
মই পেকেজ লৈ লৈছো ৱানইয়াৰৰ মোৰ ৱানইযাৰলওতে ইলেভেনথাউজেন ফাইফ হান্ডেত পৰিছে।
ইলেভেন থাউজেণ্ড
হয় হয় ইলেভেন থাউজেড ফাইভ হানদেত
অ ট্ৰেইনাৰ আছেনে নাই তাতে
ট্ৰেইনাৰ আছে ট্ৰেইনাৰ আমাৰ মেইল ট্ৰেইনাৰ পাঁচজন আৰু ফিমেল ট্ৰেইনাৰ চাৰিজনী।
আৰু ট্ৰেইনাৰৰ ফিজ কিমান পৰ্ষণেল ট্ৰেনৰ লগ লৈ
পাৰচনেল ট্ৰেইনাৰত ল'ব খুজিলে এজনৰ ফিজ টু থাউজেণ্ডকে এইটো এক্সট্ৰা
এক্সট্ৰা ন
আহ সেইটো এক্সট্ৰা
ঠিক আছে আৰু মই যদি লওঁ কনটেক্ট কৰিম বাৰু দক
অ তই যদি ল কণ্টেকট কৰবি মোক
আৰু সেই কি কৰে জিমৰ এনে ডাইট বিলাক তাই কেনেুৱা ফলো কৰা।
দাইত দায়িত্বটো ফল' কৰিবা লাগিব হা জিম কিনি নবো মানুহ দে যদি দায়ট নমানটো লাভ নাই জিম যায়। মেইন ডাইটৰ পৰা আহে। জিমৰ তাই তই এ এদিনত ধৰ তই তিন টাইম ভাত খা তেতিয়াতো জিম গেলি এদিনত ছয় সাত বাৰ খাব লাগিব ভাত বুলি কথা নাই যি পা যি পা নহয় আৰু প্ৰটিন কাৰ এইবোৰ থাককা বস্তু ভাবি ছয় বাৰ খাবা লাগিব ছয় সাত বাৰ খালিহে তোৰ ফুলব মানে বডিটো আগতকে যিমান আছা তাতকে অলপ বেছি লাহে ধিৰে গ্ৰথ হ'ব আৰু অ প্ৰটিন এইবোৰ খোৱাকে বস্তু খাব লাগে প্লছ ফেট থাক পোৱা দেচোন অলপ চলপ সতছো বাৰ নবলল
প্ৰটিন ক'ত ক'ত থাকে এনে।
প্ৰটিন
প্ৰটিন থাকিব তোৰ কল খাবি কণী খাবি মাংস খাবি মাছ খাবি পনিৰ খাবি। তাৰপছত কিছুমান ফল মূল চব্জিতটো থাকে প্ৰটিন।
আৰু পাৰ্বছ
তাৰপিছত থাকো আলু আলু খাবি ভাত খাবি এইগিলা বস্তু খাৰ থাকে তাৰপিছত হেৰি ত
এইটো কি বুলি কয় মাছ গেইদাৰ আহে যে মাছ গেইনাৰ এই মাছ গেনাৰোটো কাৰ পাবি প্ৰটিন পাউডাৰ ললেও কাবছ পাববি কিন্তু মাছ গ
অ আৰু এই এইবিলৰ কথা অলপ কচোন গেইনাৰ ক্ৰেট প্ৰ পাউাৰ এইবিলাক কি? মানে
গেইনাৰ হ'ল ধৰ ৱেইটটো গেইন কৰব তই যদি বহুত ক্ষীণ তেতিয়া তোৰ গাত মাচুল মাছ আনে সেইটো মানে গেইন কৰে প্ৰটিনেতো গমেই পাইছোই প্ৰটিন ৰিকায়াৰমেণ্টটো পূৰা কৰে যিখিনি প্ৰটিনৰ অভাৱ আছে গাত মানে তোৰ যে তোৰ যে মাজতে পিঠ মৰি গৈছিল যে
আহ
পিট মৰা তক্বৰ আনিব জিন্দা কৰি আনিব তাৰ ত প্ৰতি এ তোৰ মাংসত পানী ধৰি থাকে ত যে সেই পেটটো যে ভিলো ন খুলি গৈচি তোৰ সেইটোত পানীহে জমা আছে বলে একো নাই নহয়। অ সেই পানী ধৰি ৰাখছে তোৰ মানে পেটটো পানীখিনিয়ে পানী এনে মুচি কিনে বাহিৰ কৰি দিবি
মইটো জিমত যোৱাই নাই পানী ধৰিব
ত‌ই জিমত নেগেলি কি হল ঘৰতে হিকা থাকা
আৰু মইতো ক্ৰিয়েটভ নহয় এইবিলাক শুনাই নাছিলো ইটাই শুনছো
বিয়েৰ-চিয়েৰ খাব নালাগে মাছ-মাংস এইগিলা বস্তুত থাকে কিন্তু কম-কম পৰিমানত খাবি
মোৰতো মাছ-মাংস ইমান খাবান নাই পনীৰ-পনীৰ ৰেহা মানে বেছি ম‌ই মানে পনীৰ হে বেছি খাই
অ পনীৰতো পাবি অলপ-চলপ
অ হয় নেকি?
অ পনিৰ খাই সেইকাৰণে পনিৰ হেন হৈ গৈছা আৰু
অ-অ-অ
দি আছে নাই শিকোন
আহ আপোনালোকে কি কৰি আছা সুধিছোঁ
বাকী তহঁতৰ ফেমিলৰ খবৰ ভাল?
ফেমেলিৰ ফেমেলিৰ খবৰ ভাল দে তহঁতৰ?
আমাৰো ভালে আছে আৰু
ভালে নেকি?
উম তহঁতৰ ফেমিলত আছ কোন-কোন আছে?
মই আহ পাপা, বাইদেউ এইয়াই আৰু আমাৰ চাৰিটাই
অ তোৰ বাও আছে বাই কি কৰি আছে এতিয়া?
বাই বৰ্তমান ঘৰতে আছে ৰ একো কৰা নাই
অহ এনেই কাম-চাম একো নকৰে?
অ সেই কাম কৰি আছিল হাৰা-মচা কৰিল ঘ
উম নহয়-নহয় সেই কাম মানে জব-চব একো নকৰে নেকি?
জব কৰে
ক'ত কৰে?
এ পি ডি চি এল ছিক্স মাইল
অ তাতে কৰে নেকি?
হয় তাতে
অ মোৰ লগ এটাও কৰে ৰ তাতে
অ-অ কিমান দিনৰ লগ তোৰ?
হা
লগ তোৰ কিমান দিন হ'ল বোলো?
লগটোৰ হ'ল এক বছৰ মান হ'ল।
অ মই কৰি কাম কৰি আছে কিবা
বেকগ্ৰাউণ্ড মিউজিক, বেকগ্ৰাউণ্ড মিউজিকটো ভাল লাগছে দেই।
ক-ক এই
আহ!
ক
তহঁতৰ আৰু বিয়া-চিয়া নাই নে কি বিমলাত
নাই ৰ হলে মাতিম দে
এইটো বাৰু বিয়া চিজন নহওঁ দেচোন বিয়া চিজন কেট বিয়াহে নুখুৰো দে লগৰ ছোৱালী মাতে আৰু বিমলাতে বুলি
হয় নিকি ইয়া খাই নুফুৰবি আৰু বেলেগৰ বিয়া
অ নাই দে নাই খাই ফুৰা নাই
ধৰা পল্লী আৰু ধৰা পল্লী আৰু মাৰ্ব এবিলাক বেয়া কথা ন
নাই নাই আমি সেইগিলা নকৰো ভাই এইটো বাৰু বিয়া ছিজন নহয় দে চোন বিয়া ছিজন পৰিব তোৰ অক্টোবৰত
আৰু ঐ তহঁতৰ ইনকাম চাৰ্টিফিকেট আছে নে নাই
ইনকাম চাৰ্টিফিকেট মই বনোৱাই নাইত
পি আৰ চি
পি আৰ চি বনাম হে
অ এইবিলাক বনাই লবি পি আৰ চি, ইনকাম চাৰ্টিকেট এই বিলাক লাগে ন।
অ পি আ চিৰ কথা সুধিছিলো লোক এটাক এ উ উকিল ধৰচি বোলে উকিল হহা নাই মানে সি বৰ্তমান পঢ়ি আছে বোলে উকিল কাৰণে সি বোলে উকিল হলহে বনাব
হয় নিকি
অ মম ফাল
অনলাইন চাইকিনেও এপ্লাই ক অনলাইন চাই এপ্লাই কৰিও বনাব পাৰা
হয় নাকি
উম
বনে ডিভিচু এহান
তই তই ডকুমেন্টচ বিলাক পঠাই দিবি মোক
অ দিম দেই
আৰু এক্সা মানে বনাই দিয়া মই ছিক্স হানড্ৰেড লওঁ
অ ছিক্স হণ্ড্ৰেড নে কি
উম
আগে দি নে পিছে দি ইয়ে লৈছা নে কি মুখত
হেল্ল'
অ
কি কৈছা বুজি পোৱা নাই
মই কৈছো হ'ব দেই ছিক্স হাণ্ড্ৰেড দিম আৰু কি আছে বনাই দিয়া যদি
অ মই এনে কৈছো দেবিলাক মই বনাই নিদাও অনলাইন এপ্লাই কৰিলি তই ততৰ কাষৰ এই নেট কেফে বিলাকত গিলে পাই যাবি
হয় নেকি
অহ তাতে বনাই দিয়ে সিহঁতে
সুধবা লাগব ৰ আমাৰ কাখনে সেই কেফে কেইখনত কি কি প্ৰচেছ মানে প্ৰচেছটো ব লাম্বা কিন্তু পি আৰ চিৰ
অ প্ৰচেছটো অলপ লম্বা আছে এপ্লাইটো তোমাৰ হয় গাঁওবুঢ়াৰ পৰা লিখি আনিব লাগ লাগব
উম
সেইখন লিখি লিখি অনাৰ পিছত ত‌ই আৰু তোৰ এইবিলাক পাৰ্চনেল ডিটেইলছ বিলাক লাগব আৰু তাৰ পিছত পছত সেইখন তই উম তাৰপিছত তই এপ্লাই কৰিব যাব লাগিব
আত্ছা তছ কেই দিন পিছত কেইদিন পাছত আহে পি আৰ চি খন
তাৰ পিছত তই এপ্লাই কৰাৰ পিছত তোক সেইত মাতব এয়া নিয়াৰেষ্ট পুলিচ ষ্টেচনত মাতব তো ভেৰিফিকেশ্যনৰ কাৰণে।
আৰু
সেইটোয়ে ত আজিকালিতো জল্দি হৈ যায় একমাহ মানৰ ভিতৰত একমাহত হৈ যায় আৰু আজিকালি বস্তু ফষ্ট দিছ না
এই পুলিচ ষ্টেচনত মাতাতোৱে মানে হেৰি এ কি বুলি কয় লাষ্ট প্ৰচেছ আৰু ন এ পি আৰ চি খন হৈ যায়।
নাই নাই পুলিচ ষ্টেচনটো আগতে মাতে তাৰে পিছত আৰু সেই থাকে উ এ কি কয় এইবিলাক এই ডি চি অফিচত যায় এটা কপি
অ অ
সেইবিলাক হোৱাৰ পিছত মানে লাষ্টত ডি চি অফিচৰ সেইটো চেকআপ হয় সেইটো
মানে ডি চি অফিচত এপ্ৰুভ কৰাৰ পিছত এ পি আৰ ছি খন হয়
অ অ হৈ যায়। সেইটোত এপ্ৰুভ কৰাৰ পিছত ত অনলাইন ত এপ্লিকেচন আই ডি টো মাৰি কিনে ফ তই ডাউনলোড কৰি ল'ব পাৰো
অ অ
তাছ
পি আৰ চি বোল বস্তুটো ৰি নিয়োগত থাকব নালগে দাইচ
নাই নাই নাই নালাগে এইটো লাইফটাইম এনকোৱাৰে এম্পলয়মেণ্ট এক্সচেঞ্জ নি নে নহয় আৰু
অ এ সেয়ে নহ'লে ইমান লাম্বা প্ৰচেছ কোনে বিনিয়োগত থাকো আৰু
উম উম ৰিনিও কৰি থাকিব নালাগে